কি
এ এনেই বহি আছো, ভাত কেইটা খাই উঠি।
অ', অ'।
তুমি?
মইয়ো এনেই আছো।
কিবা খালা?
ভাত খালোঁ।
কিহে খালা?
আৰু নাই কৰা ভাত তোমাৰ দালি
উম।
তাৰ পাছত এই চেনি কচুঠাৰি ভাজি।
উম।
তাৰ পাছত তোমাৰ আকৌ হেৰি এটো ভাত কেৰেলা।
উম।
আলু গুটি তেনেকে ভাজি, তোমালোকৰ?
ময়ো তেনেকে খালোঁ। চিকাই আলুৱে এনেকে বনাইছিলে লাহে
অ', অ'।
তাৰ পৰা মাছ আছিলে।
উম কি মাছ
সেনেকে বনাই পেলাই তাৰ পৰা মাছে কণীয়ে এনেকে মানে মাছৰ কণী লগত মানে বেঙেনা দি পেলাই
অ
তাকে ধুনীয়াকে বনাইছিলে।
অ কি মাছ
মাছ মানে চন্দা মাছ লোকেল চন্দা মানে ফিচাৰী। উম সেই তেনেকেই আমাৰ নহয় এই আমাৰ লগৰ এটাৰ দোকান আছিলে যে সিহঁতৰ ঘৰৰ
অ' আচ্ছা।
কিনিয়ে আহিছো বাও সিঁহতৰ তাৰ পৰা
তোমালোকৰ ফিচাৰিত আছে নে মাছ
অ' ফিছাৰিত আছে ধৰিবলেহে নোৱাৰি পানী কিমান দ।
অ
উম।
উম
বাকী খোৱা বোৱা কেনেকুৱা চলিছে
বাকী খোৱা বোৱা মানে হা সেয়াই কৰিলো।
উম।
মাঁহত ঘৰতে আছে নে কি
মা ঘৰতে আছে অ'।
অ অ
ভাত পানী খাই আজৰি হৈছে।
অ
বাকী মা দেউতাহ'ত ক'ত
ঘৰতে আছে এই পথাৰ হা'ল বাই আছিলে যে পথাৰত।
উম।
সেয়া চাই আছিলে তাৰপৰা ঘৰলে আহিলে এতিয়া।
অ' মাছ চাছ ওলাইছে নাই
মাছ জানো দুটামান পাইছিলে নেকি
উম।
আজি মাছ নাখাও যে ধৰা নাই সেইকাৰণে।
কোনে নাখায়
এতিয়া ঘৰৰ কোনো নাখাব মাছ।
অ অ সেইকাৰনে।
উম
বাকী হেৰি বনাব জানা নাই মটন জানা নাই মটন কাৰী
বৰ ভালকে নাজানো তুমি জানা নে নাই
মই জানো বাৰু মটন কাৰী বনোৱাৰ পদ্ধতিবোৰ
কেনেকে বনোৱা
ঢেৰ বস্তু লাগে মটনটো লাগে মাংসটো লাগে পিয়াঁজ লাগিব আলু লাগে আদা নহৰু লাগে চ বিলাহী লাগে হালধি জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, নিমখ তেল সেইবোৰ চব জোগাৰ কৰি লবা, তাৰপিছত কেৰাহিত তেল গৰম কৰিবা।
উম।
তাত কি কৰিবা আলু অলপ ভাজি পেলা ভাজি ল'বা।
উম।
আলু অলপ ধুনীয়াকৈ ভাজি-ভাজি পেলাই যেতিয়া একদম মানে আলুটো অলপমান হাঁহ ফ্ৰাই হৈ যাব।
উম।
তেতিয়া আলুটো আঁতৰাই থৈ দিবা।
অঁ।
সেই একেটা তেলতে, পিঁয়াজ দি দিলা।
উম।
পিয়াঁজ দি পেলাই তুমি কি কৰিলা অলপমান ভাজিলা।
অ'।
এতিয়া ৰংটো অকণমান ৰং অনু মানে কি হয় সোণালী ৰঙৰ নিচিনা হ'ব ন, ৰঙা নিচিনা হৈ যাব পিয়াঁজটো।
উম।
তেতিয়া তুমি খুন্দি থোৱা আদা নহৰু দি দিবা তাত।
উম।
তাৰপিছত আদা নহৰু দি ভালদৰে ভাজিবা।
উম।
ভালদৰে ভাজি পেলাই তাত কি কৰিবা তুমি, বিলাহী দি দিবা।
অঁ।
ত' তাত বিলাহী দি পেলাই তুমি তাত হালধি অলপ দিলা। তাৰপিছত জলকীয়া দিলা, ধনিয়া গুডৰি দিলা, জীৰা দিলা, নিমখ মছলা এনেকে মানে ভাজৰে একদম হেৰি কৰি পেলাই নিমখ মছলা দি- ধুনীয়াকে একদম ভাজিলা। ভাজি পেলাই তুমি একদম কি কৰিলা তাত তুমি এই মাংসখিনি দি দিলা। মটন খিনি, পোন্ধৰ মিনিট মান একদম ভালকে ভাজা একদম ধুনীয়াকে।
উম।
ভাজি থাকে, ভাজি থাকে, ভাজি থাকে, ভাজি- ভাজি ভাজি যেতিয়া একদম ভাজি তেতিয়া হেৰি হৈ যাব ন, অলপমান পানী দি দিবা তাত।
উম।
পানী দি পেলাই একদম যেতিয়ালৈকে মাংসটো একদম কোমল নহয় তেতিয়ালৈকে ভাজি থাকিবা।
অহ'।
ভাজি পেলাই কি কৰিবা তাত মানে প্ৰেছাৰ কুকাৰ এটা ল'বা।
অ'।
প্ৰেছাৰ কুকাৰটোৰ গোটেই মাংসখিনি দি পেলাই তুমি তাত পাঁচটা চাৰিটা হুঁচিয়েল দি দিবা।
অঁহ। উম।
পাঁচ ছটা দিয়া পিছত যেতিয়া উলিয়াই আনিবা।
উম।
তাত যে ফ্ৰাই কৰি থোৱা আছিল আলু।
উম।
সেয়া আলু দি দিবা।
উম।
আলু দি পেলাই আলপ দেৰি একদম সিজাবা, সিজাই পেলাই মানে বনাবা ধুনীয়াকে।
উম।
একদম দুতিয়া একদম বনালে ধুনীয়াকে একদম ৰান্ধি পেলাই একদম যেতিয়া সিজিব আলু চালু সিজিলে মাংস পুৰা একদম সিজিলৈ কোমল হৈ গ'ল।
এই
তুমি তেতিয়া কি কৰিবা? শেষত একদম গৰম মছলা দি দিবা।
উম।
গৰম মছলা দি দুই তিনি মিনিটমান একদম তুমি ৰান্ধি নামাই দিবা একদম।
অ'।
নমাই দি পেলাই যেতিয়া একদম আও একদম ঠাণ্ডা হ'ব।
উম।
তাৰপিছত তুমি একদম নমাই পেলাই একদম খাবা একদম উলিয়াই। ৰুটিৰ লগত খাব পাৰা, ভাতৰ লগত খাব পাৰা।
কি টেষ্টে লাগে নহয়।
উম। ভাল লাগে
তুমি একদম খাবলে একদম ভাল লাগি যায় তুমি তেনেকে বনাই চাবাচোন ট্ৰাই কৰি।
অ', চাব লাগিব বাৰু।
উম। কঠাল খোৱা নাই তুমি? কঠাল।
খাওঁ, খাওঁ।
কঁঠাল পকা কঠাল খোৱা নে কেঁচা কঠাল খোৱা?
এই কিছুমান কেঁচা থকা থাকে ন খোৱা থাকে যে। কিছুমান কেঁচাই খাই, কিছুমান যে পকাই খায় দুয়টাইে খাই ভাল পাওঁ।
উম।
কেঁচাটো মানে সেই কেঁচাত খোৱাটো খাই বেছি বেয়া নালাগে।
উম, উম।
সট খোৱাটো বৰ এটা বেছিকে নহয় আৰু তোমাৰ অকণমান আৰু। বেছ কঠাল বেছিকে খালেও গৰম উঠে। উম।
চিও খাই নহয় কেনেকে বনাই সেইটোৱে নাজানোঁ।
অ', মই জানোঁ, আমাৰ ঘৰত বনাই।
কেনেকে বনাই?
ৰা কঠালটো আনি পেলাই, এই ওপৰ মানে হেৰী তোযে থাকে যেই এইটো নহয় এনেকে সৰুতে আনিব লাগে কঠালৰ মুচি। জুংবোৰ থাকে অ', সেইবোৰ আতৰাই লব লাগে আৰু। কাটি পেলাই। তাৰপিছত অতাই লোৱা পিছত তোমাৰ ধুনীয়াকে এই- কঁঠাল খিনি এনেকে চাইচ চাইচ কে সৰু, সৰুকে টুকুৰ টুকুৰকে মানে, বেছি ডাঙৰ নহয়ে আৰু মানে জোখৰ আৰু।
উমঁ, গম পাইছো।
অঁ', সেইটোৰ জোখত কাটি লৈ আলুটো কাটি লৈ
উম।
দুইটাই মানে অঁ' থৈ দিব লাগে অলপ।
উমঁ।
এই হেৰিটো কঠাল টো কিছুদিনে ইমান টাইম লাগে যে।
উম।
মানে-মানে কঁঠালটো প্ৰেচাৰ কুকাৰটোত দি- অলপ মানে তোমাৰ হেৰি কৰি ল'ব লাগে সিজাই ল'ব লাগে।
উম।
সিজালে মানে অকণমান ফাষ্টত'তে হেৰি হৈ যায় ন।
অঁ'।
তাৰপিছত তোমাক কি ক'লে কেৰাহীখন পাতিব লাগে। তাৰপৰা কেৰাহীখনণ পাতি ল'লে তা'তে তোমাৰ পিঁয়াজো দিব লাগে। তাৰাপা মচলা পাতি এইবিলাক।
উম।
ৰেড চিল, জীয়া এইবিলাক ধুনীয়া বস্তু। চব দিব লাগে তাৰপা তেজপাত থাকিলে তেজপাতো দিব পাৰি।
দিব পাৰিম।
অঁ', তাৰপিছত দি পেলাই ধুনীয়াকৈ ভাজিব লাগে।
উম।
তাৰাপা এই বিলাহীতো সৰু-সৰুকে কাটি-
উম।
পাৰি আদা, নহৰু পেচ বনায় এনেকে।
উম।
তাৰপা চব দি পেলাই তেনেকে ভাজিব লাগে মানে।
অঁ'।
তাৰপা ভাজিব লাগে তোমাৰ ভাজি পেলাই অলপ ভজাৰ পাছত- তা'তে এই কঁঠালৰ মুচি খিনি যে সিজিৱা থাকে
উম।
সেইখিনি দি দিব লাগে।
অ'।
দি আলু খিনিও দি দিব লাগে লগতে।
উমঁ।
দি পেলাই ধুনীয়াকে ভাজিব লাগে।
অঁহ'।
তেনেকে পতকে পানীত দিলে নিসিজে যে।
উমঁ।
সেইকাৰণে ভাজিব লাগে। তাৰপাছত ভজাৰ পাছত পানী অলপ দি দিব লাগে। পানী অলপ দি দিব লাগে তাৰপা পানী অলপ দি পেলাই আকৌ উতলাব লাগে।
উমঁ।
তাৰপা উতলাই পেলাই সিজিচে নাই চাব লাগে আৰু।
অ'।
তাৰপিছতে হেৰি
আকৌ এবাৰ চাব লাগে যদি নাই সিজা অলপ পানী দিব লাগে।
উম।
তেনেকেই হয়।
তেনেকে বনাই পেলাই খাব পাৰি।
অ'।
ভাতৰ লগতে খাই ভাল লাগে। মই বিয়াবোৰত খোৱা উম খোৱা দেখিছো খাইচো মানে।
অ', অ'।
কিন্তু আজিলৈকে মানে ঘৰত বনাই পোৱা নাই।
অ', তেনেকৈ বনাব পাৰি।
উম বিলাহী
হম?
পুৰা বিলাহী চাটনি খাৱ নাই?
নাই খোৱা।
ভাল লাগে তুমি একদম কি কৰিব লাগে
উম।
বিলাহী এটা পুৰি
অ'।
পুৰি পেলাই তুমি তাত ধৰা আদা নহৰু অকণমান পুৰিব লাগে।
উম।
তাত জলকীয়াও পুৰিব লাগে অলপ।
উম।
আচ্ছা পুৰি পেলাই গোটেইকেইটা আনি পেলাই তুমি খুন্দিব লাগে।
উম।
আদা নহৰু খুন্দি পেলাই জলকীয়া খুন্দিলে তাত বিলাহীটো দি খুন্দিলা। তাতে অলপ নিমখ দি দিলা।
অ'।
নিমখ দি পেলাই একদম ধুনীয়াকৈ খুন্দিলা।
অ'।
খুন্দি পেলাই তুমি কি কৰিলা তাত মান ধনীয়া পাত দি দিলা।
উম।
মান ধনীয়া পাত দি পেলাই একদম খুন্দিলা।
অ'।
খুন্দি খুন্দি খুন্দি খুন্দি খুন্দি তুমি যেতিয়া হেৰি হ'ব নহয় তুমি একদম গৰম ভাত তৰ লগত তুমি কাষত চাটনি লৈ খাবা। কি ধুনীয়া লাগে নহয় ভাল লাগে একদম।
বহুতে খাই বাৰু মই হে নাই খোৱা।
উম।
অ', বিলাহী জেলীটো যে বিলাহী জেলীটো যে বনাই যে।
উম।
সেইটো জেলীটো খাওঁ মানে।
উম, জেলীটো কেনেকে বনাই অ'?
জেলীটো মানে বেছি একো নাভাজে তেল অকণ দিব লাগে।
উম
মানে বৰ বিলাহী সৰু বিলাহীটো যে কন বিলাহীটো সেইটোও বনাব পাৰি নহয় জেলী
অহ
তাৰপিছত সেইটোৱেদি যদি বনোৱা তুমি ফাৰ্ষ্ট তে কেৰাহী
নেলাগে
টেঙা টেঙা গুটিটো পানী যদি পানী
চেনি দিলে মিঠা হয় আৰু
অ মানে গুটিটো পেলাই দিব পাৰি আৰু ভিতৰৰ হেৰি খিনি ফাৰ্ষ্টতে কন বিলাহী যদি বনোৱা ফাৰ্ষ্টতে কেৰাহীখন দি পেলাই তাতে তেল অকণ দি পিয়াজ দি আদা নহৰু অকণ দি দিব লাগে সেইটো ধুনীয়াকে ভাজিব লাগে ভাজি পেলাই তাৰপিছত হালধি অকণ দিব লাগে।
অ
তাৰপিছত এই বিলাহী খিনি যে বিলাহী খিনি মানে কাটি কাটি কাটি দিব পাৰি আৰু গোটাকে বিলাহীটো এনেও পমিয়ে যায়।
দিব পাৰি অ বুজিছো
উম তেনেকে দি দিব লাগে বা নিমখ অকমান দি দিব লাগে বস্তুটো অকমান অকমান সিজিবৰ কাৰণে অকমান পানী দি দিব লাগে আৰু
উম
পাৰিলে অকণ ঢাকি দিব লাগে বা অকণ এনেকে থেকিচি দিব লাগে এনেকে
উম
তাৰপিছত তেনেকে হৈ যায় সৰু বিলাহীটো তেনেকেই
উম
তোমাৰ জলা খালে জলকীয়াও দি দিব পাৰি
অ আচ্ছা।
অ, ডাঙৰ বিলাহীতো যে তেনেকে কুটি কাটি ল'ব লাগে।
উম।
কাটি লোৱা কেৰাহীখনত, পিঁয়াজ দি ভাজি পিঁয়াজ আদা নহৰু তেনেকে।
উম।
ভাজি লৈ জলকীয়াও দিব পাৰি।
অ!
তাৰপা বিলাহী বিলাহী খিনি দি পেলাই তাতে সেই নিমখ আৰু হালধি দি পেলাই ধুনীয়াকে ভাজিব লাগে।
অ।
বা অকমান পানী দি দিব লাগে, সিজিবৰ বাবে হ।
উম, উম।
তাৰপা তেনেকে, ভাল লাগে খাই পেলাই।
ভাতৰ লগতো খাব পাৰি বা কেতিয়াবা ৰুটিও এনেকে বনাই আ সুদা শুকান ৰুটিৰ লগতো খাব পাৰি। ভাল লাগে খাই।
উ, নাই দালি দালি ভাত হয় ন তেনেকুৱা কিবা এটা হ'লে খাই ভাল লাগে।
ভাল লাগে, অ উ।
মানে ভাতকেইটা খাব পাৰি আৰু।
উম।
উম সেইটোয়ে
তাকেহে।